শুনিছা নাই? অ' মোক এ, এনে বহি আছোঁ, মোৰ মাতটো ভালকে গৈছে নে? দেৰিকে গৈছে নেকি অলপ। ভালকে কৈছে ন'? অ', অ', ঠিক আছে, ঠিক আছে। অ' কি কৰি আছোঁ? খবৰ ভালেই অ', খবৰ ভালে আছো। তোৰ খবৰ কেনেকুৱা ক?
এই ঠিক ঠাক আৰু। তাৰপিছত ক্লাচ শ্লাচ হৈ আছে, তই ভাত খালো। তহতৰ শেষ হল নেকি?
আমাৰ আমাৰ কলেজত মানে ইণ্টাৰ্শ্বিপ কৰিছিলো আও। তাৰপিছত ইণ্টাৰ্শ্বিপ আমাৰ বেছি দিন নহ'ল, আমাৰ দহ দিন কৰি মেলি শেষ কৰি দিলে। তহতৰ ইটাৰশ্বিপটো হৈছে নাই? অ' আমাৰ দহ দিন কৰি শেষ কৰি দিলে। হৈ আছে নেকি ইমান দেৰিলৈকে কৰি আছে ন তহতৰ।
অ'হ।
অ' ঠিকে আছে শিকিছ নে, বস্তু বিলাক শিকিছ নাই শিকিছ নাই?
বস্তু বিলাক শিক শিকি আছো।
অ' শিকি ল ভালকে শিকি ল পিছত কামত আহিব। সেইকাৰণেতো ইটাৰশ্বিপটো দিছে ন। শিকিবলৈ বস্তু শিকিবলে।
সেইটো সেইটোতো হয়য়ে।
অ' আমাৰ ছাৰজন মানে অকমান ভাল আছিলে ন, আমি আমাৰ তিনজন ছাৰে দিছিলে মানে। ইটাৰশ্বিপ তাৰপিছত আমি বাক কী দুজনৰ নল'লো, এইজন ছাৰ আমাৰ লগত ভাল মানে ফ্ৰী মানে বস্তুটো। ছাৰজন ফ্ৰী আমাৰ লগত সেইকাৰণে এই ছাৰজন বস্তুটোয়ে ললো আও, বাকী ঠিকে আছে।
অহ'।
সেয়া আমাৰ সোনকালে তেতিয়া সেইকাৰণে সোনকালে হৈ গ'ল আও। অ'!
অ' আমাৰো সেই একেটাই কিবা হ'ল তোৰ ক্লাছবিলাক সেই অকমান বেলেগৰো আছে যে।
আহ অহ, বেলেগৰ পৰাও আহিছে নি তহঁতৰ তাত? অ' ঠিকে আছে। আমাৰ নাই অকল আমাৰ কলেজৰে হেৰি ল'ৰা খিনি লৈছো তাৰপিছত আকৌ এই বেলেগ কলেজৰ পৰা এটা আহিছে ল'ৰা এজন আহিছে ই কৰিবলে আমাৰ হেইটোত এ-এজন আহিছে অ। ইমানে কামোৰ দিয়া নাই আৰু ছাৰজনে খালি অকমান হেৰি বস্তু বিলাক শিকাইছে, কেনেকে কি কৰিব লাগে অকল সেইবিলাক শিকাই মেলিয়ে তোৰ খ কৰি দিলে আমাৰ লাষ্ট ষ্টৰ দিনা পৰীক্ষা এটা লম বুলি ক'লে ছাৰে, তাৰপিছত আমি অ' পৰীক্ষা লব আৰু আমি প্ৰশ্ন চশ্ন বনাই নিব কৈছে, নিজকে নিজে পেপাৰ বনাই নিব কৈছে। যিটো মানে আমাৰ ইটাৰশ্বিপ আছিলে ন। সেইটো তোৰ পাপা পেপাৰ কেনেকে বনাই সেইটোৰ ওপৰত মানে হেৰি বস্তু দিয়ে। কেনে কি কৰে পেপাৰবিলাক কেনেকে বনায় সেইটোৰ ওপৰত সেইকাৰণে আমাক পৰীক্ষা ল'ম বুলি ক'লে ক'লে আৰু পৰীক্ষা ল'ম তাতে পেপাৰ খিনি নিজে নিজে বনাই লবি যি প্ৰশ্ন দিয় নিজৰ মতে বনাই নিবি সেনেকে বুলি কলে। আমি বনাই নিলো আও, ভাবিছো পৰীক্ষা লব দিম পৰীক্ষা দিম। তাৰ পিছত কাগজ খিনি জেৰক্স-চেৰক্স কৰি আনিলো পেপাৰ কেইখন চবৰে তাৰ পিছত ছাৰে কৈছে দে পেপাৰ কেইখন দে তাৰপিছত আমি জমা দিলো আও ছাৰে সুধিছে চেম চেম কৰিছ নি? অ' বোলে অ হ'ব দে। চেম কৰিলেও একো নাই। খালি বস্তু খিনি শিকিলি নহয় বোলে হ'ব আহ এতিয়া ফটো এখন মাৰো বোলে তাৰপা হৈ গ'ল। সদায়, অ' আমি ভালে পালো আৰু পৰীক্ষা চৰীক্ষা নলয় আও।
অ' আমাকো আমাকো এই একজাম লম বুলি কৈছিলে। তাৰপিছত একজাম লম বুলি ক'লে, তাৰপিছত একজামটো ন আজি কৈছে একজামটো নলও, তহঁতক এ এখন কি কি কৰিলো। কি কি কৰা নাই লিখি পেলাই দিব দিছে আৰু এ জি পি এচ কেমেৰাত ফটো চটো কিবা কৰাইছে নহয়
অ' অ' অ'।
সেইবিলাক, সেইবিলাক কিবা কৰি এটা দিব দিছে। আও দি দিম আও এনেকে মানে গ্ৰুপ চি
অহ। অঁ তঁহতৰ গ্ৰুপ ছিষ্টেম।
এ এনেকে এনেকে চিয়েল নাম্বাৰ খিনি দিব অ' চি
তোৰ নেটৱক টো এবাৰ বাৰ গুচি গৈছিলে আক'
অ' এ অকমান প্ৰব্লেম।
অঁ এতিয়া ভালে আহিছে, অঁহ ভালকে আহিছে এতিয়া অঁহ অঁ, তহঁতৰ কি ইণ্টাৰণশ্বিপটো এমাহ কৰি দিলে নেকি?
এমাহ এমাহ নহয়।
অঁ।
এমাহ নহয় আমাৰো পোন্ধৰ দিনেই, তোৰ শেষ হ'ব আৰু কালি পৰহিৰ ভিতৰত।
অ' অ' অ' এতিয়া ইয়াতে আছনে নে তালৈ গুচি গলি?
ইয়াতে আছো ইয়াতে আছো।
অঁ অঁ ঠিক আছে, উম।
তাৰলেনো কি যাবি এতিয়া আকৌ, ষ্টাৰ্ট হ'বই দেখোন।
অঁ আহিবলৈ হ'ব এতিয়া অঁ, আকৌ বেছি দিন বন্ধ নায়ে চোন। বন্ধ এবাৰ নাপালোয়ে ইয়াৰ আগৰ বাৰ খিনিহে অকমান বন্ধ পালো। হ'লেও আৰু সেই থাৰ্ড চেমৰ খিয়ে বন্ধ নাই পোৱা আক' পৰি ক্ষা এৰাই হোৱা লগে লগে আকৌ সেহঁত ক্লাচ আৰম্ভ কৰিয়ে দিলে নহয়। আমাৰ দিনত অকল অ হেৰি আমি অকমান পাইছিলো, কেইদিনমান বন্ধ। আমাৰ কাৰণে ভাল আছিলে তেতিয়া, দুদিনমান বন্ধ দি দিছিলে। দুদিন মন মানে কি, এমাহ মানে বন্ধ দিছিলে হ'বলা আমাক
অ' আমি আমি আকৌ এই এটা মাহ পুৰা গোটা গুটিকে বন্ধ পাই গৈছিলো ন'?
অঁ গোট গুটিকে বন্ধ পাইছো অঁ, কিন্তু হেঁতে এতিয়া পৰীক্ষা দিছে আও ডাইৰেক্ট হেৰি কৰিছে একো হেঁতৰ সেইয়ে মানে ক্লাছ ষ্টাৰ্ট কৰি দিছেগে।
অঁ।
বেয়া নহয় হ'লেও, উম বেয়া নহয় মানে বস্তুটো হেঁতক কষ্ কৰ্চটো কৰ্চটো সোনকালে খতম হৈ যাব, তাপিছত পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিব আৰু
অঁ এটা এটা কথা আক' এইটো পঢ়ি থকা সময়ত যে এতিয়া এ আমি সেই ছেকেন ছেকেণ্ড চেমিষ্টাৰলৈকে ইউভাৰ ওম, কিবা কি হয় সেইটো গ'মেই নাপাওঁ। ডিপাৰ্টমেণ্ট কি হয়, হয় নাই? কিন্তু যেতিয়া হেঁতে এতিয়া থাৰ্ ছেম পাব নহয় এতিয়া ক্লাছ বিলাক সিহঁতৰ বাঢ়ি যাব ন' হেঁতে হেঁতে তেতিয়া তেতিয়াহে মানে ডিপাৰ্টমেন্টৰ দিনটো কটাই পেলাই তেতিয়াহে গ'ম পাব যে এইটো পঢ়িলে কিমান কি হয়
অ' সেইটোয়ে আমি ইমান হেৰি কষ্ট নাপালো গ'ম পাইছা নাই, আমিে কষ্ট নেপালো বেছি। আমি বহুত' হেৰি কেও গুচি আহিলো আকৌ কেনেকে বস্তু তোৰ বছৰো গ'ল কেনেকে গ'ল গমেই নেপালো। পতককে অহা নিচিনা লাগিলে, এদখৰ এতিয়া অকমান হেৰি হ'ব।
হেঁতে হেঁতে হেঁতে আক' হেঁতে চাবি আক হেঁতে ফৰ্থ চেমটো পঢ়িবলে বহুত কষ্ট পাব।
অ কষ্ট পাব এত, আমাৰ ইমান এটা কষ্ট নালাগিলে বাৰু,
আমাৰ টেনচন নাছিলে, আমি এতিয়া- এতিয়া এতিয়া আমাৰ যেনেকে ন, এতিয়া বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ ল'ৰা খিনিৰ লগতও আমাৰ চিনাকি। সিহঁতৰ তেনেকুৱা নহয় নহয়।
তেনেকুৱা নাই অ' নিজৰ টো লগত অ নিজৰ- তো আৰু এইহতৰ মাইনৰ বিলাক এনেকে অকমান চিনাকি, বাকী আমাৰ কিন্তু চবৰে চিনাকি ন।
আমি প্ৰথমৰ পৰাই লগ পালো ন, এডমিশন লোৱা টাইমৰ পৰাই আমি লগ পাই গলো, বস্তুটো সেইকাৰণে চিনাকি। কি হৈ গ'লো।
অ সেই সেনেকা হ'ব লাগে মানে, সিহঁতে সিহঁতে আকৌ এতিয়া- কিবা ন ল'ৰাবিলাক এতিয়া। নতুন নতুন ল'ৰা আমি এতিয়া আমি আমি এতিয়া বেলেগ বেলেগ জেগাৰ হ'লো ন।
অ'।
হ বেলেগ বেলেগ জেগা হ'লেও আ অ মিল খাই যাওঁ অ বেলেগ বেলেগ ফ্ৰী হৈ যাওঁ।
উ হ'লেও হ'লেও আমি যা তাৰ লগত হ'ব নোৱাৰো আক যিবিলাক আমাৰ নিচিনা নিচিনা মানে আমি আমি যেনেকুৱা সেইকেইটাৰ লগতহে আমি ফ্ৰী হ'ব পাৰো, বাকী খিনিৰ লগত আমি নোৱাৰো। কিছুমান থাকে ন বৰ হেৰি এইটো কি কয়, লেবেল দি থাকে যে? কিছুমান সেইবিলাকৰ লগত আমি হেৰি কৰিব নোৱাৰোঁ মানে। আমি নিজৰ লেভেলটোৰ ওপৰতহে আমি ফ্ৰেণ্ডশ্বিপ বনাব পাৰো। ভাত পানী ৰাতিপুৱাই খালো, তাৰপিছত এতিয়া দুপৰীয়া খোৱাই নাই নাখাও চাগে এতিয়া। ভোক লাগিছে বা হ'লেও খাবলৈ ইচ্ছা নাই, মাছ চাছ বনাই থৈ গৈছে। তাকে দালি-চালি নাই মানে অকল ভাত আৰু মাছটো আছে।
অ ঘৰতে নহয়?
ঘৰতে আছো অ ঘৰতে, তাৰ পিছত এ ঘৰত মানুহ নাই অকলে আছো। মই মা হত হেৰি লৈ গ'ল পথাৰ ল গ'ল খেতি। খেতিৰ দিন না এতিয়া খেতিত লাগি আছে। ঘৰত অকলে অকলে থাকিব লগা হৈছে। তাৰপিছত এই কৰ্মশালা আছিলে আমাৰ, উম কৰ্মশালা আছিলে আমাৰ ইয়াত। এই নামঘৰত কৰ্মশালা দিছে ত ভাওনা তাতে গ'লো এ এঘাৰ
তই ভাওনা ভাওনা কৰি আছ নেকি?
অ ভাওনা এই ইয়াৰ আগৰবাৰ এখন হৈ গ'ল। এতিয়া আকৌ কৰ্মশালা ভাওনা এখন হ'ব এই সাতাইশ তাকে অহা স তেইছ তাৰিখে
অহ'।
এ প্ৰেক্টিছ কৰি আছোঁ অলপ।
তই কিন্তু ভাল বজাই আছ দেই ভাই ভাল লাগিছে, মই সেইদিনা দেখিছো। সেইদিনাখন দেখিছো নহয়। ভাল বজাইছ বোলো।
অ তাকে। শিকি আছো মানে বস্তুটো আহ শিকি আছো।
এ ভাল হৈছে ভাল হৈছে বহুত ভাল হৈছে, মই দেখি ভাল লাগিছে মানে একচোৱেলি।
অ এই থাকিব লাগে এইবিলাক, আমাৰ এতিয়া বেলেগ হেৰি নাই ন এতিয়া স্কিল নাই। আমি এইবিলাকে অ মান অকমান অকমান জানো চব অকমান অকমান এতিয়া এই আজিকালিতো চব স্কিলৰ বেচিছ হে তোৰ কিবা এটা পঢ়া-শুনা বাদেও কিবা এটা স্কিল লাগে, যাতে তই পঢ়া-শুনাটো চাকৰি এ বাকৰি এটা নোপোৱালেও মানে তোৰ এই স্কিলটোৰ সৈতি খাই থাকিব পাৰোঁ, তেনেকুৱা হ'লে ভাল, আমাৰ উম।
সেইটো থাকে আৰু ইস্কিল এটা থাকিব লাগে মানুহৰ হয় নাই ক'?
অ' ইস্কিল এটা থাকিব লাগে আৰু।
চবৰে এটা এটা ইস্কিল থাকিব লাগে, কিবা থাকিব লাগে।
আহ, উম, যাতে পিছত গৈ মৰণ নহয় আৰু বস্তুটো। চলি যাব লাগিব বস্তুটো ধৰ এতিয়া উম।
এনেকা কয় নহয় মানুহে, হাতৰ হাতৰ হাতৰ বিদ্যা মৰণ নাই হয় নাই।
অ' সেইটোৱেটো, আমি এতিয়া মই মই দেই মই আজিকালি একো কৰিবই নাজানো মানে এতিয়া পথাৰতো যোৱা নাই, বেলেগে হ'লে পথ পথাৰত যায় মই পথাৰতো মানে যাবলৈ এলাহ, পথাৰ দিনকেইটা নহয় আগত কি অ' হেৰিয়ে তোৰ যাওঁত লাগি থাগে ন' বস্তুটো এইবাৰ এনেকে যাম। এইখিনি কৰিম এইখিনি কৰিম সেইটো মানে এক্সাইটমেন্টটো থাকে নহয় যেতিয়া মানে বচ আহি যায় তেতিয়া মানে এলাহ লাগি যায়। বৰ এলা লাগে গম পোৱা নাই, মই যাম বুলি ভাবি আছোঁ।
এনেকা, এনেকা মানে এতিয়া গম পাইছে নাই, যেতিয়া মানে কৰিব জাননা নাছিলোঁ তেতিয়া যাওঁ যাওঁ লাগিছ ছিলে এতিয়া কৰিব পৰা হৈছোঁ সেইটো কাৰণে অ'।
যেতিয়া কৰিব কৰিব নাজানে তেতিয়া চব বস্তুৱে কৰিবলৈ মন যায় কিন্তু জনাৰ পিছত আকৌ এলাহ লাগে বস্তুটো। তহঁতৰ এতিয়া, অ' তহঁতৰ এই খেতি বাতি উঠিলে নাই।
খেতি বাতি আমাৰ সেইটো চাইডত আজিবহে বৰষুণ দিছে।
বাকী কেইদিন কি ৰ'দ দিছে নেকি গোটেই।
বাকী কেইদিন ৰ'দ মানে, আজি বৰষ
অ', অ', অ', সেইটো কথা।
আজি সেই মায়ে কিবালৈ গৈছে এই লগৰ এটাৰ, বিয়া পাতিলে।
অ', অ'।
সেই বিয়া বতা তালৈ গৈছে আৰু।
আচ্ছা, আচ্ছা।
খেতি বাতি নাই, নাই মানে আৰু কি আৰু। এয়া সৰহভাগ খিনি শেষ হ'ল, কম ভাগ আছে আৰু।
অ' আচ্ছা। আমাৰ এইটো চাইডৰ খিনি আমাৰ গাঁওৰ চাইডৰ খিনি এটা হ'ল কিন্তু এইটো এই আৰু এখন গাওঁ আছে দূৰলৈ অকমান, সেইটো চাইডে আছে গৈ, সেইটো চাইডে লাগিব এ এসপ্তাহ মান লাগিব, তাৰ পিছতহে এটা হ'বগৈ।
আমাৰ এই বৰষুণ দিয়া হ'লে দুদিনতে শেষ হয়, তোৰ পানী নাইকিয়া কাৰণে।
অ' পানী নাই, ইয়াৰ আগ বাৰও আমাৰ এইফালে পানী নাছিলে না। আমাৰ পানী সিঁচি সিঁচি ৰুৈছোঁ। উ, ম এবাৰ হ'লেও বতৰটো ইমান এটা বেয়া কৰা নাই।
উম, আমাৰ সেই একেই, যোৱাবাৰ সেই তেনেকে পানী দি দিয়ে কৰিব লগা হ'ল। তাৰপৰা এইবাৰ কৈছে, এইবাৰ কৈছে অকনমান বৰষুণ দিছে। কি হয় আৰু?
অঁ মোৰ মাতটো ভালকে গৈ আছে নে ফাটি ফাটি গৈছে নেকি।
এই ঠিকে আহিছে মাততো ঠিকে আহিছে, খালি অকল এবাৰ এবাৰ ৰৈ গৈছিলে আৰু। এতিয়াতো ঠিকে আহি আছে। উম' ঠিকে আছে ঠিকে আছে, বাকী লগৰ চগৰ বিলাক লগ পাইছ নাই?
নাই নাই মই ওলাই যোৱা নাই নহয় তাপিছত, সেইয়া সেই ইণ্টাৰ্ণশ্বিপত গৈছিলো। আমাৰ এই ওচ মোৰ লগত পেটোৱাটো- তা লগতে গৈছিলো আও কেইদিনমান তাৰপিছত এ আৰু দীঘলতটো- আমা অঁ সেই আমি কেইটা যাওঁ আৰু একেলগে তাৰপিছত, - আকৌ আমাৰ লেপটপতহে কৰে বস কামখিনি। এতিয়া মোৰ লেপটপ নাই যে পেটোৱাটো লেপটপ আছে, তাৰপিছত এই লগৰ এটা দুটাৰ আছে আও। এই সেনেকে জঁপিয়াই জঁপিয়াই ইটোৰ লগত এবাৰ ক সিটোৰ লগত এবাৰ ক তেনেকে কৰিলোৱে শেষ কৰিলোৱেই।
উম' এ পেটৱাটো ভালে আছে।
অ'
অঁ'
হেল্লৌ' বস্তু কেইটামান।
অঁ পেটুৱাটো ভালে আছে। হেল্লৌ' শুনিছ নাই?
পেটোৱাতো ভালে আছে অঁ' এই সিও এই নামঘৰতে লগ পাইছিলো তাক।
উম' শুনিছো শুনিছো, এই আৱাজটো তোৰ মাজত লাগি গৈছিলে মানে। হেল্লৌ' হেল্লৌ' হেল্লৌ' শুনিছ নাই? হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ'